কি খবৰ?
অ', ভালে আছানে, খবৰ মোৰ ভালে তোমাৰ?
মোৰো ভালে আছো দিয়া।
অ', কি কৰি আছ
বাকী মইয়ো আছো এনে হেৰি এতিয়াতো কলেজ-চলেজ বন্ধয়ে দিছে। তুমি কি কৰিছা?
এ এনে ঘৰতে কিবা ভাবিছো ঘৰৰ কাম বিলাক কৰো ৰবা অলপমান ডেক'ৰেশচন কৰো বুলি লাগছো
কি বুলি কয় হেৰি তোমালোকৰ এতিয়া পিছে ইন ইন্টানশ্বিপ কৰে কৰাব কৈছে নে কলেজৰ পৰা
আমিতো যোৱা বছৰে কৰিলো য়ে দুগোন
অ তোমালোক আৰু নতুনকে যে কিবা আৰু এটা আহি আছে প্ৰাইমিছ
অ অ শুনিছো শুনিছো তাতে বোলে পইচা পাম আমি পইচা পাম বুলিয়ে আমি তাকে আজি চাই আছিলো
অ অ মই কৰিম মই ফৰ্ম জমা দিছো তাৰে।
জমাও দিব লাগে নিকি?
অ' তোমালোকৰ কলেজত যোৱা নাই নেকি সেইটো
অ' কলেজত জমা দিব লাগে, মই মই যে মানে এনে পাইছ বাৰু কিন্তু কলেজত জমা দিব বুলি গ'মেই নাপাও
মানে আমাৰ তাতে এনেকুৱা হৈছে প্ৰচেছটো হেৰি কলেজৰ পৰা আহিছে মানুহ। আহিকেনে আমাক মানে ফাৰ্ষতে ইনফমেশচন দিছে যে কেনেকুৱা কি কয় ইটো প্ৰাইম মিনিষ্টাৰৰ কৌৰচ ল'বলে কি কি লাভ হ'ব কি কি নহয়, সেনেকুৱা কৈছে তাৰছত য সিহত তে নিজে আহি কেনে ডকমেন্ট জমা লৈছে আমাৰ পৰা। তাৰছত লৈ কেনে তাৰ পিছত গুচি গৈছে। অ' গৰমৰ বন্ধ তেতিয়া কৰিব লাগব আৰু। ছয় মাহৰ কৰ্চ আছে, তোমাৰ তোমালোকৰ কলেজত নাই তাৰ মানে
কলেজৰ পৰা আহিছে, মানে এজন এজন ছাৰে কৈছে হেৰি তোমালোকে কৰিবা নেকি? বা তাৰ ওপৰত কথা কৈছে কিন্তু যে জমা ল'ব বা সেইটো কোৱা নাই, মই এটা ভিদিঅ' পাইছো তাতে অক্টোবৰ পৰাহে হেৰি হ'ব বুলি কৈছে।
ষ্টাৰ্ট হব ন' এতিয়া আমাক কোৱা খবৰ দিয়া নাই কিন্তু ষ্টাৰ্ট হোৱাটো কাৰণে খালি মানে বস্ স্তু খিনি লৈ কেনে থৈ দিছে আৰু কেতিয়া হ'ব, এনেতো গৰমৰ বন্ধত হোৱা কথা আছিলে
গৰম বন্ধত নহয় চাগে আৰু আহ মোৰতো বহুত ভাল লাগিছে। চে পইচা পাম বুলি।
পইচা পাব বোলে আৰু অৱশ্যে এইটো চাৰ্টিফিকেটটো আমাক লাভো হ'ব, পিছৰ কাৰণে মানে ভৱিষ্যতৰ কাৰণে
আৰু যে যোৱা বছৰ যে ইণ্টাৰ্ণশ্বিপ হ'ল তোমালোকে কৰিছা কৰিছিলা নে
অ' কৰিছিলো, তোমাৰ কেনেকুৱা গ'ল ইণ্টাৰ্ণশ্বিপটো? আমাৰটোত' হেৰিৰ ওপৰত এঁ কি বুলি কয়, আমাৰ কলেজতে আহি কেনে কলেজতে লৈছে এ তো মানে যতে যাই কেনে কৰিবও পৰা যায়, তথাপি আমি কলেজতে কৰিছো আৰু দৌৰা দৌৰি
আমিও আমিও আমাৰ হেৰি কিবা চাৰিজন পাঁচ জন মান মেম চাৰ আহিছিল। তাতে এটা আছিল জাৰ্ণালিজমৰ বিষয়ে আৰু মডেলিঙৰ বিষয়ে হয়ে তাতে ব কৈছিল আৰু এটা কম্পিউটাৰ
কম্পিউটাৰ আৰু বিজনেছ কিবা শিকাইছিলে্
অ' আমাক
এই ভালে লাগিছিল এই কেইটা দিন, নতুন নতুন মানুহ লগ পাইছো স্কুল মানে কলেজত।
ভালে অভিজ্ঞতা নত
কিন্তু গৰমৰ মাহ
গৰমৰ যোৱা বছৰটো গৰমৰ বন্ধতে হৈছে। ছিলে উম বহুত গৰম আছিলে তাত তেতিয়াও।
ইতিয়াও হৈ আছে তো, জুনিয়ৰ বোৰৰ ইতিয়াও হৈ আছে।
অ' এই এইখিনি সময়তো যে ষ্টাৰ্টি ষ্টাৰ্ট হয়, তাৰমানে এইটো আচলতে ফিফ্ট চেমৰ কাৰণে লাগে ন' বস্ টো ত' ফ'ৰ্ট চেমটো পাছ কৰিয় আগতে ডাইৰেক্ট সেইটো কৰি লয়।
বস্তটো উম,
সেয়ে এতিয়াতো আমি যেনেকে গৰম পাইছিলো এতিয়া সিহঁতে পাব। আজিৰ পৰা আৰম্ভ হৈছে চাগে?
আজিৰ পৰা হৈছে নেকি? অ' তাৰমানে চব কলেজ জনে বেলেগ, বেলেগ কে থাকে না সেইকাৰণে ধৰব নোৱাৰি, পিছে খবৰ পাত তিটো ভালে তোমাৰ? কলেজত অহা যোৱাতটো এতিয়া নাইয়ে, ছিক্স চেমিষ্টাৰ খটমো হৈ গ'ল।
উম, তাত তাকে আৰু কি আগতে ভাবি আছিলো কেতিয়া বন্ধ হব কেতিয়া বন্ধ হ'ব ভালে লাগি আছিল। বন্ধ পাম বুলি এতিয়া আৰু বন্ধ নালগা হৈছে। বাকী তুমি কি কৰি আছা একেইদিন ঘৰত?
ক'তো যোৱা হোৱা নাই?
মোৰো যোৱা, তুমিচোন গৈছা।
উম, অ' ইফালে এনে গৈছ ছিলো বাৰু গৈছিলো বাৰু, কিন্তু মানে ইমান আৰু ক'ত নো যাবা গৰমত ক'ত যাবই ইচ্ছা নাযাইচোন?
তাকে সদায় আমি ভাবো অ' ফাৰ্ষ্ট দিনা যোনযাম পুৰা কথা পা তিলো। তাতে যাম, তাতে যাম, কিন্তু পিছত আকৌ যোৱাই নহয় গৰম হয় বৰষুণ দিয়ে।
উম, মইতো যাবতো বহুত জাগাত তে মন যায় ৰ'বা, কিন্তু যাবহে নোৱাৰো।
বতৰটো যে আৰু কি হৈছে?
সেইটোৱেটো। এতিয়া আৰু যোনে, যোনে ইন্টাৰ্ণশ্বিপ কৰি আছে সিহঁতে মচলা পাব আৰু। গৰমখনত হে-হে। আমি যেনেকুৱা পাইছিলো।
অ' ঠিকে কৈছা।
উম, কিন্তু অৱশ্যে এইটো কৰাৰ বহুত লাভ আছে ন? এইটোৰ কাৰণে চাৰ টিফিকেটো পাব যিহেতু পিছলৈও কাম আহিব তোমালোকক হা
কিমান দিন টাইম লাগিছিলে দিয়াতে?
আমাৰ পুৰা এইটো একমাহ কৰাইছে ন ইণ্টাৰ্ণশ্বিপ টো চাৰ্টিফিকেটো পিছত দিছ ছে একমাহ কৰাই চাৰ্টিফিকেট টো দিছে, দিওঁতে বহুতটা চাৰ্টিফিকেট পাইছো আমি, এটাতো তাৰ পৰা যৰ পৰা কৰাই যোনে কৰাইছিলে।
সিহঁতৰ ফালৰ পৰা দিছে, কলেজৰ ফালৰ পৰাও দিছে এটা। আৰু বাকী আমি যি, যি কৰ্চ কৰিছিলো কম্পিউটাৰৰ যি এক্সাম দিছিলো। সেইবিলাকৰো চাৰ্টিফিকেট দিছে।
আমাৰ আকৌ নহয়, আমাৰ আকৌ চৰ্টিফি এ মানে, যোনটো ইণ্টাৰ্শ্বিপ কৰিছোঁ, সেইটো কাৰণে চাৰ্টিফিকেট দিয়াই নাছিলে ইমান দিনে, কেইদিনমান আগত আমাৰ, এক্সামৰ লাষ্ট এক্সামৰ পিছতহে দিছে। ইমান দিন ৰখাৰ পিছত, তাকো অকল এখনেই দিছে, বাকী বেলেগ অ' কলেজত যিবোৰ কৰ্চ কৰিছো সেইবোৰ চাৰ্টিফিকেট আছে বাৰু। আৰু খেলৰো আছে। আৰু আমাক মেম, টিচাৰ হঁতে, ছাৰ হঁতে কৈছে কি হেৰিত পাম বোলে। সেইখন চাৰ্টিফিকেট বোলে আমি, সেইখন চাৰ্টিফিকেট আমি জব বিচাৰি গ'লে বোলে যদি আমি দিওঁ, তেতিয়া বোলে ভাল হ'ব।
অ', এইটো জবৰ কাৰণেতো ভাল হ'ব আমাৰ, তাকেতো ভবিষ্যতৰ কাৰণে ভাল হ'ব আৰু। যদি ক'তবা এপ্লাই চেপ্লাই কৰা, তেতিয়া কামত আহিব, উম।
বাকী, এপ্লাই, চেপ্লাই কৰিছা নেকি কিবাহত?
নাই কৰা নাই বৰ্তমান, তুমি কৰিছা?
মই বিচাৰিতো আছোঁ বাৰু, কিন্তু একো পোৱা নাই। বাকী, চৰকাৰী কাম-চাম বোৰো পোৱা নাই, মানে আহা নাই বৰ্তমান।
অ', তাকেতো আহিলে এপ্লাই কৰিব লাগিব ৰ'বা।
মইও ভাবি থৈ দিছোঁ।
অ', কিহত দিম বুলি ভাবিছা তুমি?
এ ডি আৰ ই দিম, আৰু
অ'।
তুমি?
ময়ো সেইবিলাকে চাম বুলি ভাবিছোঁ, ট্ৰাই কৰিম বুলি ভাবিছোঁ। কাৰণ কি
নেকি?
চাওঁ কি কৰা যায় এইবিলাকত, এতিয়া আৰু কমাৰ্চৰ ষ্টুডেন্ট হয় ন তই, ইমান ক'ত দিয়া যায়।
তোমাৰতো ভালে কমাৰ্চৰ কমচেকম, আমাৰ যে আৰ্টছৰ একো লাভেই নাই।
আ, কিয় নহ'ব আছেতো, আজিকালি কিমান কি ওলাইছে আৰ্টচ বিলাকৰো হওঁক চায়েঞ্চৰে হওঁক। একচুৱেলি জানানে? আৰ্টছ হওঁক, কমাৰ্চ হওঁক উম, অভিজ্ঞতা বিচাৰেতো আৰু চবতে বিচাৰে। অভিজ্ঞতা নহ'ল লে আৰু আজিকালি ক'টো, কাম নাপায়েচোন। আৰু স্কিল লাগে বেছিভাগ স্কিল ইম্পৰ্টেণ্ট।
তাকেই, ঠিকে কৈছা সেইটো কাৰণে আৰু হা অভিজ্ঞতা আমাক কি আ, এটা জাগাত কৰিব দিবতো লাগিব সিহঁতে চান্স য়েই নিদিয়ে।
অ', এইটোৱেতো। চান্স পাব লাগে, এইতা হ'ব দে এতিয়া লাহে, লাহে চব হ'ব কাৰণ কেইটা জাষ্ট আমাৰ হৈছেহে ষ্টাৰ্টিং।
তাকে। আৰু বাকী, বিচাৰি আছোঁ বাৰু। বাদ বিচাৰি আছোঁ বাৰু, আম চাম। ভাল চাই এটা পালে, ভাল আছিল।
কম দিয়া।
উম।
কলেজৰ, কলেজৰ লগৰবোৰৰ লগ হোৱা নাই এতিয়া।
হওঁ কলেজৰ লগৰ বিলাকৰ লগত আৰু লগ নহলে কেনেকা হ'ব?
এতিয়া আৰুতো চবে নিজৰ ঘৰে ঘৰে আছে বন্ধ পাই কেনে। কোনো কাকো লগ পোৱা নাই।
তে গাঁৱে চাঁৱে ফুৰিব গৈছে। আমি আৰু ঘৰতে আছো। নাই যোৱা নগলো।
অ।
গৰম ন বহুত গৰম দিছে তো এইকেইদিন।
অ এইকেইদিন আৰু মানে যেনেকুৱা গৰম হৈছে না ওলাই যাব নোৱাৰা।
তাকেই।
উম।
আৰু বাকী হেৰি কামবোৰ কাম চাম এটা মানে ভাল আৰু যিবোৰ কৰিব পাৰে সেইবোৰ কৰিব পাৰে ভাল আছিল। আৰু নতুন ইন্টাণৰ্শিপ টো যে পি তাতে যদি ভাল এটা কোম্পানীত কৰি থাকো। তেতিয়া আমাৰতো কাম কৰাতকে সেইখনত বেছি লাভ হব ন তাত। তে চাৰ্টিফিকেটো পাম।
এতিয়া চোৱা আমি যোনটো ইন্টাৰ্ণশ্বিপ কৰিলো। ইটোকে বেছি ইনপ্রতেন্ত মানে লাভ আৰু লাভদায়ক সেইটোয়ে হয়। এতিয়া যোনটো আহি আছে যোনটো হ'ব আমাৰ
পি এমৰ। ভাবিছিলো কি এইটো অকল আমাৰ ফালে আহিছে কিন্তু বহুত কলেজতে গৈছে এইটো।
কিন্তু এইটো আগতে এপ্লাই তোমাৰ বাৰু এপ্লাই হলে কি ন্তু মই হেৰি অলপ তথ্যয় লব লাগিব।
অ তাৰে মানে কি জানাানা আমাৰ ইমান প্ৰব্লেম হৈছে মানে মোৰ চকু কেইটাত। ত সৰু সৰু না ত তাতে যেনেকুৱা আধাৰ কাৰ্ডত যেনেকুৱা চকুতো হেৰিতটো কৰিব লাগে স্কেন কৰে যে তাত তে মণি কেইটা ত সেনেকুৱা তাতে কৰে। ত মোৰ ইমান জল্দি হৈয়ে থকা নাছিলে তাৰ পিছত পিছত হৈছে আৰু কিবাকে।
তাতে এনেকাও হয় নেকি?
অ এনেকুৱাও কৰাইছিলে তাতে।
আমাৰ একোতে হেৰি হোৱা নাই মানে। মই
ক'ব চাগে তোমালোকক মানে আমাক আহিছিলে তাৰ পৰা মানুহ আহিছিলে ত। আহি কেনে আমাক কৰাই থৈ গৈছে। অ কলেজ যেতিয়া চলিয়ে আছিলে তেতিয়া সেইকাৰণে সেইবিলাক লৈ গৈছে, যেতিয়া আমাৰ গৰমৰ বন্ধ হব বা মানে বস্তুতটো হ'ব আমাক জনাব বুলি কৈছিলে।
অ আমাৰ আকৌ এনেকে গমে নাপা। বা মোকতো এটা লগৰে কৈছে কি হেৰি কিবা এনেকুৱা পি এম ম দী আহিছে তাৰ পিছত এটা ইউটিউবৰ লিংক দিছে তাতে চাই কেনেহে গম পাইছো যে তাৰে বিষয়ে।
অ সেইটো আমাৰতো বাৰু কলেজতে আহি গৈছে তো সিহঁত তে কৰাইছে ত আমি ইমান গম পোৱা নাছিলো ফাৰ্ষ্টততে। আ হ'ব চাগে তোমালোকৰো সেনেকুৱা এপ্লাই কৰিলেও হ'ব চাগে। কাৰনটো সেইটো বস্তুটো য'ত কৰাব ইন্টাৰণশ্বিপটো কলেজতে কৰাব।
সেইটো ভিডিঅ' টোত আছিল কি ওচৰে পাছ, আ ওচৰ পাজৰৰ মানে কল কাৰখানা বোৰত আমি সেই এপলাই কৰিব পাৰো, জমা দিব
আচ্ছা অ', তেতিয়াহ'লে তাতে দিলে হৈ যাব চাগে। কাৰণ কি, চবৰে নিয়ম নীতি বেলেগত থাকে ন', ত' ধৰিব নোৱাৰি।
উম।
ত', সেনেকুৱাই হ'ব চাগে।
খবৰ ল'ব লাগিব ৰ'বা।
খবৰ লৈ থাকিবা, তেতিয়া গম পাবা। আৰু কৰাব পালেতো বহুত ভালে বাৰু।
উম, বাকী আৰু টিচিঙৰ, চিচিঙৰো ল আমি নিজেও কৰিব পাৰিলো হয়। এনেকা, এনেকে বহুতেই কৰি আছে টদি চিং লাইনৰ, হেৰি ইন্টাৰ্নচিপবোৰ নিজে যায় কেনে এক্স